শুনিছা?
অ', হেল্ল' বা?
অ', আজি অলপ সোনকালে উঠিলো। এনে মোৰ দেৰি হয় আজি সোনকালে উঠিলো মই তাৰমানে সোনকালে উঠি কেতিয়াবা আকৌ শু নে মই বোলো আজি আৰু নুশু বোতাম নে কি জানে আকৌ যদি শু আকৌ সেইটো টোপনি ধৰা দুঘণ্টামান আহি যাব বুজি পালা। সেইকাৰণে মই বোলো আৰু আজি আৰু নো নোশু তাৰমানে মোৰ বেলেগ কামো আছে। তেতিয়া এবাৰ টোপনি মাৰিলে মোৰ আৰু উঠিবৰ মন নাযাব বুজিলা? মই তাৰ মানে এ' নটা বজাত এ-এ-এ একতা কবাত যাব লাগে এতিয়া ধৰা ছটা বাজিলে টোপনি যদি মাৰো মোৰ কামে নহব কাৰন ধৰা গা ধুৱা, ব্ৰেকফাষ্ট কৰা, কিবা কিবি কাম আছে নহয়। সেই কাৰনে মই আৰু টোপনি নামাৰিলো, এইখিনি সময় এনেই আৰু আছো। দৰ্জা তৰ্জা খুলি দিলো বতাহটো বাহিৰত যাব তেনেকে আৰু কিবা কিবি কাম কৰিলো মই বোলো এইখিনি সময় এনেই থাকো অলপ পিছত গা চা ধুমেই এঠাইত যাব লাগা আছে অ। অ এই পাঘৰ বাঢ়ি চিনি
বাঘৰবাৰী। নাম শুনিছো।
অ সেই তোমাৰ সেই কলাক্ষেত্ৰৰ ফালে।
কি কামত যাবা তাতে
এ কিবা অলপ কাম আছে তাৰমানে মোৰ উমখন স্কুল এখনত মাতিছে কিবা এটা কামত হা তাত তা যাম স্কুল মানে এয়াাই স্কুল নহয় এই ড্টৰ যে পঢ় ড্ক্তৰবিলাক যে টিউশচন কৰে যে সেইবিলাক বি বি এছৰ
তোমাৰ সেই কোচিং চেণ্টাৰ নেকি
অ সেনেকুৱা কচিঙো নহয় ঠিক তাৰমানে গোটেই দিনটোয়ে কচিং নহয় সিহঁতক শিকাই আৰু হা
কিহৰ কাৰণে মাতিলে তোমাক
হ মোৰ কিবা এটা ইণ্টাৰভিউ আছে অ বুজিলা তাতে মানে মই ৰিচিপচন ৰিচিপচন বুজিলা এই তাতে যাম যাম মানে মই এ গাতটো বেয়া লাগি আছে ন লৰা এটাক মাতিছো মইো দে পইচা দি দিম দে আৰু অ হেৰি তাক লৈ যাব কৈছো সি মোক চাৰিশ টকা বিচাৰিছে ম মে কাৰণ সায় মই অলপ ঘূৰি ফুৰা ছোৱালী জানাই এই সেইকাৰণে মই বোলো মোৰ হেৰি ইণ্টাৰভিউটো দিয়া হ'ল আৰু তাৰ লগত তোমাৰ হেৰিও হ'ল অলপ ফুৰাও হ'ল আৰু কিন্তু এতিয়া মানে মই অকলে গ'লো হয় কিন্তু মোৰ অলপ গাটো বেয়া যে জানা নহয় সেইকাৰণে মই বোলো বাইকত যে ৰ'দ চ'দ আছে ইফালে সেই কাৰণে এই দছটাত মাতিছে নটাত যাব লাগিব আৰু
চাকৰি ৰবা তাতে চাকৰি হলে সদায় যাব লাগিব নেকি তাতে নাই কি
আহ কিয় নালাগিব?
ৰিচিপচন মানে না ৰিচিপচন না
অ মই তাৰমানে মানে বহুত দূৰত হলে নকৰিলো হয় আগৰ নিচিনা দূৰ নহয় এইটো তোমাৰ পাকঘৰ বাৰী হলেও গুৱাহাটীৰ ভিতৰত। কিন্তু আগৰতে বহুত দূৰ আছিলে আউট অফ গুৱাহাটী এইটো কিন্তু এইটো গুৱাহাটীৰ ভিতৰত তোমাৰ ল যাব লাগে সেইটো আৰু এ বহি থাকিব লাগে আৰু বুজি পালা বহি থাকিব লাগে ফোন যদি আহে ৰিচিভ কৰিব লাগিব ফোন চোন ধৰিব লাগিব তেনেকা কিন্তু বাহিৰত যাব নালাগে। দহটাৰ পৰা ছয়টালৈকে এ ঠিকে আছে আৰু হয়নে নহয় কিন্তু মই হেৰি বিশ বিছৰ তলত দিলে নকৰো। বিশ মান দিলে বোলে আৰু অকমান দিলে দহ দমান দিলে নকৰো আৰু বুজিলা। বিশ মমান দিলে কৰিম আৰু এনেও তাৰমানে বহুতো মই ঘৰত আছো নে মোৰ নহয় কাৰণ ধৰা মোৰ এটলিষ্ট মই চাইছো মোৰ বছবাৰা এটাও ধৰা ত পৰা আহ ধৰা বাছ বৰা খোৱা লোৱা এ কিবা এটা তো খাবও লাগিব দিয়াচোন? সেইবিলাক ধৰিলে মোৰ পাঁচশ টকা কাম এটা যাব ত' হাতত পোন্ধৰ শ পোন্ধৰমান জমা থাকিব হয়নে নহয়? কিন্তু যদি কম দিয়ে নকৰো? কৰোঁ বুলি ক'ম মাতিছে আৰু তাৰে মই যাওঁ কিয় সেইটো এটা কথা কথা আৰু বহুত-বহুত দিন ঘৰত সোমাই আছো। যে বাহিৰত গলে মোৰ অলপ মনতটো ভাল লাগে সেইকাৰণে তাক মাতিছো বাইকখন লৈ আহিব বুজিলা সেইয়া আৰু এ লৰাটো যে মানে মানুহ বিলাক ইমান মানে সেই স্বাৰ্থ পৰ পাইছা দিম বুলি কোৱাৰ লগ লগে দৌৰি আহে, আৰু পইচা নিদিওঁ বুলি ক'লে গেঙাই থাকিলেহে মোৰ কাম আছে কি মই বুজি পাওঁ ন কি যে আৰু
গাডীতে যাব পাৰিলা হয়।
হা
লাইন কেইতি যাব।
যাব পাৰিলো হয় তুমি দেখোন জানাই ব মোৰ ঘূৰাই আছে যে সেইকাৰণে তুমি জানা মোৰ যে মোৰ ঘূৰাই থাকে যে এ সেইকাৰণে যোৱা নাই। এতিয়া চোৱা লাইন গাড়ীত গ'লে মই যদি মূৰটো ঘূৰাই মোৰ ছোৱালী মানুহ ভয় নালাগে। কিন্তু তাৰ লগত গ'লে মূৰটো ঘূৰালে সি এটলিষ্ট লৈ আহি মোক ৰুম লে থৈ দিব বুজি পেলা সেইখিনিয়ে আছে কিন্তু লভ তাৰ মানে মানে বদমাছ নহয় কিন্তু লোভি লোভটো বেছি বুজি বেলা এ সেইকাৰণে যাওঁ মই বোলো ফুৰি আহা হ'ল ত এইটো দিয়াও হ'ল আৰু নেক্সট কথা এটলিষ্ট মোৰ যদি মাথাটো ঘূৰাও বুলিও কওঁ মোক লৈ আহি তাৰমানে এটলিষ্ট অন্য নহলেও ঘৰত এটা ফোন কৰি দি ৰুমলৈ লৈ আহিব বুজি পালা, এ সেইকাৰণে কিন্তু এতিয়া বাছত যাব পাৰো যদি মোৰ তেতিয়া ধৰি লোৱা দশটা বজাৰ লগে লগে ৰ'দ দিব হয় নে নে নহয়, যদি মোৰ মাথাটো ঘূৰাই এতিয়া ৰাস্তাত হয় ন নহয় আৰু তাতে পাব্লিকে তোমাক ক ক'ত লৈ গুচি যায় ছোৱালী মানুহ ভয় লাগে ৰিক্স আছে নহয়।
ই ৰ'বা মই-মই তোমাক লগ পাতো বহুত তুমি ক্ষীণ আছিলা এতিয়া তোমাৰ স্বাস্থ্যটো ভাল হ'ল নে আগতকে।
ভাল হোৱা নাই একেই আছো। খিনে আছো কিন্তু খোৱা লোৱাটো মই কন মই যিমান পাৰোঁ ভাল কৰি আছো মই দুটা দু দুটা মানে ডেইলি মই এক পেকট এক পেকেট গাখীৰ আনোৱে খাওঁৱে বুজিলা, এই পূৰৱী গাখীৰ, আৰু দুটা-দুটা বইল কণী খাওঁ, যোৱাকালিও খাইছোঁ, তেনেকে আৰু হা
তোমাৰ মানে বহুত তুমি লাগাতকে অকনমান বেছি ক্ষীণ আছিলা।
অঁ মোৰ মানে লাগিছে আৰু মই নাজানো সঁচানে মিছা। মোৰ লাগিছে সেই কাম কৰোতে মোৰ কষ্টতটো বেছি হ'ল নেকি নাজা জানো আৰু।
সেয়াই আৰু চাওঁ দিয়াচোন। টো মোৰ মানে বেলেগতটো একো নহয়, মোৰ দুৰ দুৰ্বল হে আৰু মাথা-মাথা ঘূৰোৱা মানে কি, দুৰ্বল হ'লে মাথা ঘূৰাই, হয় নে নহয় কোৱা।
টেষ্ট কৰিম ডাক্তৰ তে গৈ কিবা চেক আপ এইবিলাক কৰা টো হোৱা নাই চাগে না।
কৰা হোৱা নাই মানে কি ভাইটি চোৱা উম মানে কি বেলেগ টেষ্ট দিলে মই লগে-লগে কৰিলোঁ হয়, কিন্তু তেজ দিয়া টেষ্ট টো মই অলপ সুস্থ হ'লে মই তেজ দিব পাৰিম হয় নে নহয় কোৱা, কিন্তু বেলেগ টেষ্ট হ'লে মই আজিয়ে কৰিলোঁ হয় কিন্তু মই নিজে অলপ সুস্থ হ'লেহে গেছ দিব পাৰি, দুদিন তিনিদিন পাছত দিম আৰু বুজিলা। সেইকাৰণেই মই যিমান পাৰো ভালকৈ খাই আছো মানে মই এই টো নহয় যে যে মই সেই কিবা কামত ত আছো মই নাখালো সেইটো নহয় মই পুৰা অঁ হেৰি কৰি খাও মানে বুজি পালা
অঁ
এতিয়া সেইকনে চাওঁ দিয়াচোন তেনেকে আঁ আজিও এতিয়া আহোঁতে মই তাতে যাওঁ ৰাতিপুৱা ৰুটি চব্জি খাই যাম আহো আহি আহোঁতে মই মাছ চাছ লৈ আহিম শিঙি মাছ বনাম ঘৰতে ঘৰতে বনাম তেনেকে
অঁ কুচিয়া মাছটোও ভাল
মোৰ যে নোৱাৰো যে খাব সেইটো মোৰ বহুত সেইখিনি লাগে
সাপ যেন লাগে না
হাঁ হাঁ হাঁ এ আৰু চবে নোৱাৰে খাব ও বুজিলা মই কালি কি ভাবি আছো জানানে তুমি যদি গুৱাহাটীত বিয়া হ'লে হয় বহুত ভাল হলে হয় অঁ এটলিষ্ট অনয় ন মই মনে মনে ভাবি আছো অনন্য় নহ'লেওতো তোমাক মই কৰ'ৰবাত যাব লাগিলে লগ ধৰিব পাৰিলো হয় ন ঘৈণীয়েকে ঘয়ৈণীয়ে এট মাৰীডাল লৈ আহিব
নাহে ক আহিব
অন্য নহ'লে তুমি যদি গুৱাহাটীত চাব যেনেকুৱা ছোৱালী যে গুৱাহাটীতে চাকৰি কৰে সি ধৰা ক'লে এ হ'ব কাম নকৰিলেও কথা নে মোৰ লগত থাকা হয়নে নহয় বোলে মোক চাবা আৰু তেতিয়া তুমি গুৱাহাটীত পাৰমানেণ্ট সদায় থাকি গলা সদায় থাকি গলে মোৰো ভাল হ'ল তুমি
তোমাক যে কালে কালে যে তোমাক যে ছোৱালীৰ সেইটো যে দিছিলো শুনিছিলা না তুমি গোটেই খিনি
অঁ শুনিছিলো অঁ কি কবা আৰু হ ক'ত কেনেকৈ হৈ থাকে কবই নোৱাৰি
অঁ
এ ভালে হৈছে দিয়া তুমি তাইক নকৰা কাৰণ পিছত আৰু বিয়া চিয়া পাতিবা পলাই ধোহৱা হৈ যাব
উম তাইৰ ইচ্ছা নাই ছোৱালীজনী দেখিছা নে নাই কেনেকৈ কথা কৈছে ইচ্ছা কৰা নাই
নাই ভালে হৈছে তুমি তাইক নোলোৱাই
হয় হয় আৰু তুমি যে কলা গুৱাহাটীত বিয়া হোৱা কথা হা হা মই এজন গুৱাহাটীত ছোৱালী চাইছিলোঁ হাতী গাঁৱত
গুৱাহাটি ছোৱালী বহুত ভাল হয়
অ কিন্তু বিয়াখন নহল বাৰু দিয়াচো অকনমান বয়সত ডাঙৰ হ'ল পাছত আমি গম পালোঁ ছোৱালীজনী
অ বিয়া তেতিয়াহলে কি ভাল মই কৈছো
গুৱাহাটী ছোৱালী ভাল না
চোৱা গুৱাহাটী গাও বুলি নহয় এতিয়া মোৰ দুজনী বৌ দুজনীতো গাঁওৰে হয় হয়নে নহয় যে আমাৰ দেউতাৰো ধাৰণা কি গাঁৱৰ ছোৱালী ভাল গুৱাহাটীৰ ছোৱালী বেয়া কিন্তু আহি পেলাই কি হল এতিয়া তুমি কোৱা হয়নে নহয় সেইটো গুৱাহাটী গাও বুলি কথা নহয় সেইটো মানুহৰ মানে সেইটো কেনেকে নিৰ্ভৰ কৰে যেনে মানুহৰ মানসিকতা আৰু মানুহৰ শিক্ষা এই দু টা নিৰ্ধাৰিত কৰে বুজিলা।
হয় হয় য ঠাইলৈ ঠাইলৈ ঠাইলৈ কথা নাই।
অ কিন্তু মান তুমি কিন্তু চাবা আৰু ছোৱালীজনীৰ মানসিকতা টো কেনেকুৱা। মানে উন্নত হ'ব সেইটো জাগৈ কথা নহয় বুজি পালা বোলে দুখীয়া ঘৰৰ মানুহ মোক চাব যা মোক মোৰ চব কথা শুনিব যায়। একদম মিছা কথা। সেইটো ধনী ঘৰৰ ছোৱালীও তোমাৰ কথা শুনিব পাৰে দুখীয়া ঘৰৰ ছোৱালীও নুশুনিব পাৰে। তুমি কিছুমানে এনে ভাবে কিছুমানে কি ভাৱে জানে এইজনী ছোৱালী বহুত ধনী ঘৰৰ ছোৱালী তাইনো মোৰ কথা ক'ত শুনিব হয় নে নহয়? উ
এটো মানুহৰ ভুল ধাৰণা সকলো মই গম জানো সকলো বা ঠিক আছে নেকি এতিয়া ৰাখো নেকি পিছ অ পিছত কৰিম দিয়া হ'ব।